অ কৰি আছা।
এইয়া এনেই আছো ৰুমত আহিলোঁ যে বহি আছোঁ আনে। এই অলপ আগত আহি পাইছোঁ।
অ অ এনে ক্লাছ।
ক্লাছ কালিৰ পৰা আছে।
অ আজিতো চানডে হয়।
অ।
অ কিমান টাইমত গলা ঘৰৰ পা।
ঘৰ পৰা সোনকালে আহিছিলোঁ তাৰ পিছত মানে লগৰ কেইজনী আহি পোৱা নাই যে মই ৰুমত ন। সোমালোৱে তাপিছতে এনেই মানে ফুৰিবৰ কাৰণে গ'লোঁ।
ক'ত গলা।
এনেই আমাৰ এইফালে নগাঁও ফালে।
অ অ অ অকলে গ'লানে নে আৰু কোনোবা।
নাই দাদাৰ লগত গ'লোঁ। থব আহিছিলে যে পিছত মানে সিহঁতে নাই যে ৰুমত। সেইটো কাৰণে অকলে নাথাকিলোঁ আৰু। পিছে বস্তু দুটা কিনিব লগা আছিলে কিনি লে। তুমি কি কৰি আছা?
মই এনে শুই আছিলো মানে বিয়া এখন আছিলে বিয়াত গ'লো তাৰ। আহিলো দিয়ে মানে ঘৰত থাকিলে বৰিং লাগে বহুত।
অঁ। নহয় ভাবিছোঁ আজি মেছেজ মেছেজো দিয়া নাই একো কৰা নাই।
উম উম মই ভাবিছোঁ তুমি গলাই নেকি? মই এ বিয়াত আহিছিলোঁ। আমাৰ হেৰি মা মানে মম মামাহঁতৰ ছোৱালী বিয়া যে।
অঁ।
উম তাৰ পিছত তাত গৈছিলোউ মানে আমি যোৱা দেৰি হৈছে আমাৰ খোৱা বোৱা চব সামৰিলে তাৰ পিছত আমি গৈ পাইছোঁ। তাৰপিছত। আমি লাষ্টৰ হৈছো আৰু খাইছো অলপ পিতিক কে গুচি আহিছো।
অঁ।
উম।
আজি বহুত ঠাইত বিয়া হৈছে।
কি?
এতিয়া এনেই আছা আৰু।
উম এনে বহি আছো। কি কৰিম আৰু এতিয়া। পঢ়া মানে কি ভাবিছোঁ এনে কিবা এটা শিকো নেকি এ লেংগুৱেজ চেংগুৱেজ। কিবা এটা এইকেইদিন বন্ধ থাকিলে সে ভাবি আছোঁ আৰু শ। এনেই গৰমত আৰু কম্পিউটাৰ ক্লাছটো এইকেদিন গৈ থাকিম মানে কলেজ খুলিলে একদম যাব মন নাযায়। কলেজ পা আকৌ তিলে একদম মানে গৰমত এই মানে। টোমটোম এনে অলপমান দূৰ হ'লে টোমটোম লৈ যাব ভাল কিন্তু ইমানো দূৰ নহয় ইমান ওচৰো নহয় মানে অকলপ। খোজকাঢ়ি যাব লাগে বহুত প্ৰব্লেম লাগে।
অ খোজ কাঢ়ি যাব অকলে অকলে ভালো নালাগে।
সেইটো কাৰণে তাৰপিছত এতিয়া এইকেইদিন মানে দুঘণ্টা তিনি ঘণ্টাকে কৰি দিম। তাৰ পিছত হৈ যাব আৰু। আৰু এনে ঘৰত থকাতকে কৰাই ভাল।
অঁ ঘৰৰ এনেই থকাতকৈ তাত কৰি থকাই ভাল।
উম। মানে মৰিগাঁৱত হ'ল যে এইটোৱে প্ৰব্লেম হ'ল আৰু আকৌ কম্পিউটাৰ ক্লাছটোৰ কাৰণে মৰিগাওলৈ যাব লাগিব। সেইটো বাকী ঘৰত চবে ভালে আছে?
অঁ তোমাৰ?
উম ভালে।
মায়ে ভাল পাইছে এতিয়া?
পাইছে আৰু। মানে কি থাকিবইে আৰু বেমাৰ অলপমান টেবলেট অকমান চেঞ্জ কৰি দিছে আৰু।
অঁ বেমাৰ থাকিবই যিমানেই ভাল বুলি নকওঁক তথাপিও বেমাৰ ওলাবই।
চুগাৰটো থাকিব। হ'লে আৰু কি আৰু চুগাৰটোয়ে আৰু বেছি বেছি বেমাৰ হেৰি কৰে। কিবা এটা হয় থাকে দুদিনমান মই হে কৰিলো ইনচুলিন দিলো তাৰপিছত অলপমান। হেৰিত আহিলে তাৰপিছত তাৰপিছত আহ। মায়ে কৈছে নালাগে আকৌ এইটো অভ্যাস হৈ যাব ইঞ্চ লৈ নিদিলে। মানে সকটা বাঢ়ি আছিলে যে পিছত ল'ব দিছিলে। অ ছয় সাতটা মান দিলোঁ তাৰ পিছত আৰু দিয়া নাই।
অঁ এনেই হেৰি কৰিব দিবা মুখ বাচি খাব দিবা আৰু
মুখ বেছি খাই মানে বহুত টেনশ্যন লৈ থাকে এনেই টেনশ্যন লৈ থাকে। এইবিলাক কিবা কিবি কথা লৈ টেনশচন লৈ থাকে। ঘৰৰ কথা, টেনশচন ল'ব লগীয়া কথা। উঠা নাই একো এনেই টেনচন লৈ থাকে সেইটো কাৰণে মানে? বাকী দিনটো কি কি কৰিলা?
আমাৰ মাতে
হেল্ল', অঁ দিনটো কি কি কৰিলা বোলোঁ? দিনটো কি কি কৰিলা? হেল্ল', অ তুমি অলপ লছ পচ হোৱাচোন হেল্ল',
উঠিলোঁ উঠি পেলাই পিছে তোলে বাইদেউজনীয়ে মাতিলে মোক কৈছে ই ইমান দিন দেখা নাই।
অঁ,
তাৰপিছতে আহিলোঁ আহিলৈ এনেকে দিনটো মানে পটককৈ গ'লেই গৈ। তাৰপিছতে ভাত পানী খাই গা পা ধুই পেলি ওলাই গুচিয়ে আহিলোঁ এনে বহিলোঁ অলপ।
অঁ। মোৰ দিনটো আৰু উঠিলোঁ চাগি কেইটামান বজাত আঠটামান বজাত উঠিলোঁ নেকি?
উম।
উঠি আকৌ এই মোবাইলে চাই থাকিলো মোবাইলে চাই থাকিলোঁ। তাৰপিছত এয়া ফুৰিব যোৱাৰ কথা। ফুৰিব যোৱাৰ কথা কলো তাৰ পাছত উ আব্বাই কলে হ'ব কিবা এটা যাবি আৰু ইমান দূৰ ক মই কৈছো কলেজপৰা তাৰপিছত আম্মাই কলে নালাগে যাব সেইটো লৈ গোটেই দিনদাল লেলাই থাকিলোঁ। তাৰ পিছত বিয়ালৈ নাযাওঁ। বহুত সেই কৰিলোঁ তাৰপিছত আকৌ নগলে আকৌ আৰু অসুবিধাহে হ'ব। উ আকৌ খং উঠিব সেইটো কাৰণে গলো আৰু মানে ৰাতি থাকিব নিদিয়ে ক'তো সেইটোৱে প্ৰব্লেম। আগতে ৰুমত থাকোতে এইটো প্ৰব্লেম নাছিল এতিয়া মানে
আমাৰো সেই তেনেকুৱাই।
কি খালা পাই?
মানে অ হেল্ল' শুনি আছো কোৱা।
কি খালা?
কি খালোঁ মানে হেৰি আইচক্ৰীম খালোঁ।
উম।
ৰুমত আহি পেলাই তাৰপিছত ইয়াত কিনি আনিছো। ছিলো যে সেই লগৰ কেইজনীৰ লগত খালোঁ এতিয়া। হেৰি আম্মাই ডিম দি পঠাইছে তাকে বনাও নেকি আজি
হু
পালে মানে
কোনে বনাব?
লগৰজনীয়ে বনাব নেকি
উ একেলগে বনাও কেতিয়াবা এজনীয়ে বনায় এজনীয়ে ভাতকেইটা বনাই দিয়ে।
থাকিলে ভাল লাগে দুজনী
অ
এ কিছুমান থাকে মানে ভাইভ নিমিলে ন সেইবিলাকৰ লগত মানে ভাল নালাগে অলপ
অ কিছুমানৰ লগত নিমিলে
উম এনেকে গুমুঠা মাৰি থাকিব মোৰ মানে গুমুঠা মাৰি থকা মানুহ এ কেবাৰে ভাল নালাগে ময়ো নাথাকো তেনেকে বেলেগে থাকিলেও ভাল নালাগে ইমানো চঞ্চল হব নালাগে হলেও মানে এটা হেৰি থাকে ন ইমান সেই নৰ্মেল থাকিব লাগে কিছুমান একদম মানে
মিলি থাকিব লাগে চবৰ লগতে আমাৰ তেনেকোৱা আৰু
উম
কিছুমান আছে এনেকে এই কাম নকৰে এনেকে তেনেকে কৈ থাকে বেলেগৰ আগত।
আকৌ কিছুমানে ক'ব যিমানে বজাৰ নকৰে সেই ক'ব বোলে বজাৰ নকৰে তাই চব আমি বনোৱা
অ আমাৰ তেনেকোৱা নাই আমাৰ আকৌ কি কব লগৰজনী এজনীয়ে কব মই কামেই ন কৰো মই তেহেঁতৰ দুজনীয়ে কৰে মানে মই কও মই নকৰোৱেই তেনেকোৱা মানে
পোৱা যায় যে নিজক খোৱা বোৱা নালা
অ সেই কৰা নিচিনা নালাগে আৰু ইমান অকণমানি হয়। সেইখিনি পতককে হৈয়ে যায় ঘৰত থাকিলে
কি আৰু
ৰাতি খাই লাভ লগতে এইখিনি মাজি ধুই থৈয়ে দিও বাচন। তাৰপিছত আকৌ ৰাতিপুৱা উঠি লৈ পেলাই এনেকে এ বিচনাখন উঠোতেও
ৰাতিপুৱা নবনাওয়ে মানে ৰাতি বনালে ৰৈ যায় যে। এইফালে মই ভাত খাব নোৱাৰো নাখাৱে যে লগৰ কেইজনীও নোখোৱা হ'ল এ তিয়া মই নোখোৱা হলো যে মানে।
উম উম মুড়ী লগত চাহ খালে ভাল লাগে
অ সেইটো কাৰণে।
দিনতো মানে অলপমান ফ্ৰেছ ফ্ৰেছ হয় কিন্তু ভাত খাই ল'লে ডাইৰেক্ট
অ মোৰ সেইটো অভ্যাস খাব নোৱাৰো তাৰপিছতে সিহঁতেও নোখোৱা হ'ল। ভাত ৰৈ যায় আহি লৈ পেলাই ক্লাছৰ পৰা খাও আৰু আকৌ ধুই মেলি থৈ দিও এনেকে মানে কাম হৈয়ে যায়।
এবাৰ বনালে এদিনৰ কাৰণে হৈয়ে যায়।
অ আমাৰো তেনেকোৱা
ইমান বনাই থাকিব মনো নাযায় চব সময়তে আহ এখনতো এ ঘৰ নহয় যে সদায় বনাই থাকিব লাগিব একেবাৰে ৰাতিপুৱা যোৱা সময়ত বনাব লাগিব আহি বনাব লাগিব ৰাতি বনাব লাগিব তেনেকুৱাটো নহয়।
ৰাতিপুৱা টাইমত চাহ খাই গুচি যাওগৈ আৰু।
উম' ইয়া বিষয়ত কিবা এটা সুধিলে তেতিয়া মানে মাইন্ডটো মানে ফ্ৰেষ্ট হয় থাকে। যদি উম ভাত খোৱা পা হেই কৰি লৈ যায় যে ভাল নালাগে আৰু।
অঁহ মই বেয়া পাওঁ মানে লাগিলে চাহ খাই থাকিম কিন্তু ভাতটো মানে-
উম' আৰু হেৰি ক্লাছ কিমান সময় হয় তোমালোকৰ কিমান টাইম?
ক্লাছ এনে দহটাৰ পৰা এ এটা সিমান টাইমলৈ হয় আৰু। কৌচ যে।
অঁ অঁ' তিনি ঘণ্টা হয় আৰু ন।
উম' তিনি ঘণ্টা হয়।
অঁ'
মানে হেৰি এতিয়া কিছুমানত ৰৈ লয় তাৰপিছত ৰৈ পেলাই- আকৌ কৰাই ক্লাছ এনেকুৱা নহয় যে আমাৰ মানে একেৰাহে মানে যিখিনি বহে- নি কৰিয়ে দিয়ে একেবাৰে শেষ কৰি দিয়ে।
তিনি ঘণ্টা মানে একেলগে আৰু।
উম' তেনেকুৱাকে কৰে।
আমনি লাগে নে নালাগে তিনি ঘণ্টা পঢ়ি কেনে?
আমনি লাগে কিন্তু, কি কৰিম এতিয়া পঢ়িবতো লাগিবই।
আমাৰো কেতিয়াবা এনেকুৱা কৰে প্ৰেকটিকেল কৰালে যেতিয়ালে মানে ৰিজালট- টোত ওলাব তেতিয়ালে মানে একদম থিয় হৈ হৈ মানে একেবাৰে দুঘণ্টা তিনি ঘণ্টা একে ভৰি চৰি মানে হেৰি হৈ যায়।
উম' সেই আমাৰো তেনেকুৱা। মানে আগৰ দিনাখন নোট দি পঠা গোটেইখিনি মুখস্থ কৰিব দিব। আকৌ লিখিব দিব লিখি লৈ যা তাপিছত আকৌ সেইখিনি মুখস্ত ল'ব পিছত।
খস্হ দিয়া কথাটো মোৰ বহুত টান লাগে। মই মুখস্থ কৰি বহীত যিমান লিখিব দিয়ে মই তিমান লিখিব পাৰিম-
অঁ' ময়ো তেনেকুৱা মুখস্হ কৰি বহীত লিখিব পাৰিম কিন্তু মানে মেমৰ আগত- ক'বৰ কাৰণে হেৰি-
মেমৰ আগত মই নোৱাৰোৱে। আমাৰ প্ৰেকটিকেল বিলাক এইবাৰ এনেকে দিছে পাৰা নাই একদম মানে ইমান কষ্ট লাগে নহয়।
মোৰো সেইটো অভ্যাস। আৰু মানে যিমানে মুখস্থ নাথাকক কোৱা সময়ত কেনেকে জানো পাহৰি যাওঁগৈ? তেনেকুৱা অভ্যাস অঁ হ'ব, পিছত-